হেল্ল'
হেল্ল', অ', কি কৰি আছা?
শুনা পাইছা জানোঁ?
অ', পাইছোঁ। তুমি?
অ', পাইছোঁ দিয়া।
কি কৰি আছা?
মই? মই টিউচন কৰি উঠি, গৰুক বান্ধিলোঁ। গৰু-চৰু বান্ধি খেৰ-চেৰ দি - এই অকন বোলোঁ ম'বাইলটো লৌ ফোন এটাকে মাৰোঁ।
অ', ঠিকে আছে। গৰু আছে তোমালোকৰ?
অ', আছে দুজনী। মানে এজনী ধৰা, পোৱালী এটা আৰু। তাৰপিছত আৰু ধৰো, ইপিনে মানে এজনী গাভিনী হৈ আছে যে।
অ', ঠিকে আছে দিয়া। তোমালোক নুখ-
এ নহয় ঘৰৰ নিজৰ মানুহো মানে মই ফাৰ্ষ্টতে মানে নেলাৰোতে নেলাৰোতে যে মই মানে ইমান এটা নধৰিছিলো যেতিয়া তেতিয়া মানে অকমান দিগ দাৰ কৰিছিলে তাৰপিছত এতিয়া মানে দুপৰীয়া আহিলে চাহিলে বান্ধু বা কেতিয়াবা মানে এনেকুৱাই বা মায়ে মায়ে যদি ধৰিব নোৱাৰে তেতিয়া মই বান্ধো আৰু সেনেকেই হৈ গ'ল আৰু এতিয়া চিনি পায়।
অ আমাৰ ঘৰত আছে যে মাহঁতৰ ঘৰত। তাৰপিছত গৰুজনীৰ ওচৰত যাবই নোৱাৰোঁ যি লাঠি মাৰে তাৰপিছত সেই সিদিনাখন আকৌ উদা উদাং হৈ পেলাই গাঁও মাছ পালেহি মোৰ ঘৰটো গাঁৱৰ মাজত হে আকৌ মই ডিঙিত ধৰি লৈ গৈছো একো কোৱা নাই।
অ মানে নিজৰ হ'লে কেতিয়াবা মানে চিনি পায় ন তেতিয়া মানে ইমান এটা ইয়া নকৰে।
নকয়।
মানে চিনি পালে হ'ল আৰু
উম ভাত কিহেৰে খালা।
ভাত ৰ'বা লিচখন মেলিছো আৰু ভাত খালো এয়া ৰ'বা ৰ'বা কৈছো মই উঠি লওঁ মানে ঘৰতোলে। মানে আজি কাম কৰা কেইটা নাছিলে মানে তাৰচত নাথাকোতে, মাওঁ ৰাতিপুৱা টাইমতে সেইয়া ক'বালে যাব লগা হ'ল গোটৰ কিবা কাৰণে তাৰপিছত বনালে বন মানে মই যেনিবা ভাতটো বহাইছিলো তাৰ পিছত মায়ে আহি পালে। মা আহালে মানে মোৰ দালি চালি চিটি দিয়া হৈ আলু পিতিকা হৈ গ'ল। মাছো ভাজ যি হ'ল তাৰপিছত ভাতটো নমাম আৰু তেতিয়া মানে মায়ে আহি কৈছে ভাত টো মই নমাও তই ভাতকেইটা খাই লগে ত মোৰো ভোক লাগিছে ৰাতিপুৱা পৰা একো খোৱা নাছিলো। পানীহে খাওঁ আৰু তাৰ পিছত সেয়া ভাত কেইটা খালো তাৰপিছত মায়ে বনালে। বনাইছে প্ৰথম আলু ভাজি বনালে।
উম।
তাৰ পিছত পটল ভাজি তাৰ পিছত মাছ ভাজি তাৰ পিছত দালি তাৰ পিছত আলু পিটিকা। তাৰপিছত মাছে মাছৰ মাছে। মাছেদি তাৰ পিছত পিয়াঁজদি বনালে তাৰ পিছত। মাছৰ কণী আছিলে কণী দি পেলাই পিয়াঁজে দি আকৌ সেইটো এক্সট্ৰাকে বনাইছে।
অ তোমালোকৰ বহুত শৱজী বনোৱা যায় ন।
উম অশান্তিয়ে লাগে আমাৰ মা কেতিয়া বা।
চাৰিখন পাঁচখন ডেলী।
অ ডেইলি একে তোমাৰ তোমাৰ ঘৰত যদি এতিয়া যদি কেনেবাকে শাক পাচলি নাথাকে ন। একে লাগিলে বিচাৰি খুচাৰি মানে কেনেবাকে হয়তো একেবাৰে, এনেকে বিচাৰি খুচাৰি হলেও মানে একদম মানে তিনি, চাৰিখন হবই লাগিব লাগিলে দোকানৰ পৰা আনি হলেও চয়াবিন টো হলেও বনাব লাগিব নহবা। পনিৰ টো আনিও বনাব লাগিব।
অ এনে ক আগৰ পোৱাই ন।
অ আগৰ পৰা আহ এতিয়াও নহয় এইটো। বাকী তুমি কি বনালা অ আকৌ আকৌ যদি। আকৌ যদি ৰাতি কেতিয়াবা বোলে তৰকাৰী কমি গ'ল ন' চাৰিখনৰ ভিতৰততো এখন যদি অকণমান- কমকে বনোৱা যায় সেইখনতো কমিলে ন'।
উমঁ।
নাই, ৰাতি যদি সেইখন নেপায় আৰু এখন লাগিব সেনেকুৱা।
অঁ' অঁ'। আমাৰ কি, মই বনালোঁ মাংস কোমোৰাই বনালোঁ।
অঁ' কি কোমোৰাই বনাইছা ৰঙালাওয়ে।
ৰঙালাও নহয় এই এইটো কোমোৰাটো যে।
আমাৰো সেয়া বহুত বেলেগ বেংক। উমঁ' আৰু নহয়, তুমি যেনেকে কোমোৰা বুলি কৈছা হয়নে কোমোৰাটো তোমালো কে সেনেকে কোমোৰা বুলি কৈছা নহয় কিন্তু আমাৰতো আকৌ আমি আকৌ- তোমালোকে ৰঙালাও যোনটো কোৱা সেইটো আমি কোমোৰা বুলিয়ে কওঁ। সেনেকুৱা মানে আৰু কিছুমান- অঁ' সেয়া উল্টা পুলটা, মই সেইটো কাৰণে সুধিছোঁ ৰঙালাও দি বনাইছা নেকি সেইটো কাৰণে সুধিছোঁ। আৰু ৰঙালাও দি বনালেতো-
বগা পৰি পৰি যায় যে থৈ দিলে টিঙৰ ওপৰতহে গছতে লাগি থা
অঁ' অঁ' গম পাইছোঁ, অঁ' গম পাইছোঁ, গম পাইছোঁ, অকমান মিডিয়াম চাইজৰ হয় বস্তুটো অকনমান দীঘলীয়াকে।
অঁ' অঁ' সেইটো। সেইটোৱে মাংসয়ে বনালোঁ, পনীৰ অমলেট কৰিলোঁ তাৰপিছত আলু ভাজিলোঁ।
আমাৰ সেইটো কিবা বেলেগ কিবা এটা কয় কি এই কিবা- চা, আমাক কি কয় জানা, আমাক কয় ছাল কোমোৰা বুলিয়ে কয়।
অঁ' ছাল কোমোৰা, আমাৰ মাহঁত যামে আমাৰ মাক জাজৰি পৰা আনিছে হয়নে নাই। ত' সেইপিনে জাজৰি মানুহ বিলাকে ছাল কোমোৰা বুলিয়ে কয়।
অঁ' সেইটো কাৰণে মনত পৰিছে এতিয়া আমাৰ মাহতো সেইটোৱে কয় ছাল কোমোৰা। এতিয়া মানে- এইটো অঁ' এইটো মানে ছালত ধৰে যে ছাল কোমোৰা সেইটো মিলাই লৈছোঁ আও। আৰু ৰঙালাওটো ধৰ মিঠা হয়।
অঁ' ৰঙালাওটো মিঠা হয়। আমাৰ মাৰ জাজৰি কথাবিলাক- মই কেতিয়াবা ধৰিব নোৱাৰো মানে এ খালুং খুলুং এনেকে নকয়। টাওনীয়াত কয়।
অঁ'।
উমঁ।
থাকে কিছুমান তেনেকুৱা।
তাৰপিছত এতিয়া বিয়া হ'ল আজি ছাব্বিছ বছৰ চলি আছে দিয়াচোন। দুহেজাৰ চনতে বিয়া হোৱা। তেওঁ ভাষাটো চেঞ্জ হোৱাই নাই, হুম, দুহে দুহেজাৰত বিয়া হৈছে বোলে।
অঁ' অঁ' দুহেজাৰত বিয়া হৈছে, আমাৰ মাঁ দুহেজাৰ পাঁচত বিয়া হৈছে দুহেজাৰ ছয়ত মই হৈছো।
অঁ' মই বাৰু দুহেজাৰ ছয়ত হৈছো, মোৰ দাদা আছিলে যে মোতকৈ ডাঙৰ হয়।
উমঁ' উমঁ'।
বয়সতো তোমাৰ মায়ে মোৰ মায়ে- একেই হ'ব চাগে কিন্তু ডৰিফাৰেঞ্চটো কম বেছিত বিয়া হৈছে যে- বুজা নাই, ইমানো বয়সীয়াল নহয় দিয়াচোন।
অঁ' প এই লাভ মেৰেজ নেকি নে এৰেঞ্জ মেৰেজ?
অঁ' তিনদিনীয়া বিয়া বোলে এই বিয়া হিষ্ট্ৰিকৰ মানে। মোৰ হাহিয়ে উঠে নহয় শেষো নহব আধাটো কণীয়া হব গ।
অঁ হ'ব কোৱা যেনিবা, পিছত আধা পাতিম নহ'লে।
অ' আঁহ তেনেকুৱা হ'ল তাৰিখ কৰিব গৈ হে। জেঠত বিয়া বোলে মাহঁত, তাৰপিছত বিয়া হৈ-
বিয়া হওঁতে মানে তোমাৰ মায়ে পাপাক দেখা পাইছিলে নে নাই পোৱা?
নাই পোৱা হা। তাপিছত গ'ল নহয়, আমা লেট- দাদাহঁতৰ ঘৰ পৰা গৈছে আৰু আমাৰ মাহঁতৰ ঘৰলে। আইতাৰ ঘৰলে গৈছে আও, তাৰপিছত- সেই বহাগত বিয়া নহয়, বিয়া জেনো দুট- তিনিদিনীয়া চাৰিদিনীয়া হয় নহয়তো, তাৰপিছত বিয়া হয় দুদনী- দুদিনীয়া, আগদিনা তেল পিছদিনা বা খোৱা বোৱা ছোৱালী লৈ আহিব গ। তাৰ পিছত আমাৰ মাঁ বিলেক- তিনিদিনৰ আগৰ পৰা ওলাইকৈ ৰখি আছে, আমাৰ দেউতাক নাযায় হেনো জানা। যায় হে নাযায় বুজিছা নে।
কিয়?
নাযায় মানে তাৰিখটো উল্টা পুল্টা হ'ল, তাত কৈছে সাত আঠ- বুজিছা নে? সাত আঠ কৰোতে মাঁ ওলাই আছে এয়াত- কৈছে হেৰি উম আঠ ন' দহ' এনেকুৱা হৈছে বুজিছানে? তিনদিনিয়া বিয়া পাতিছে।
অঁ তাৰপিছত?
তাৰ পিছত এই এই মা বোলে ৰখি থাকে মা বোলে কইনা কাপোৰ খুলি কৰি- তাপা তাৰপৰা অঁ আঁ দৰালে- চাওঁতে চাওঁতে টোপনি খঁতি খঁতি কৰোতে কৰোতে মই এয়া অৱস্থা মই বিয়াই নহওঁ, তাৰ পিছত- দিনাখন গৈ পেলাই আনিছে নহয় আনিব গৈছে যেতিয়া দিনটো ৰখিলেই। তাৰ পিছত মা বোলে কাপোৰ খুলি কিনে গোটেই ঘৰৰ বিয়া ঘৰৰ মানুহ মানে শুই দিলে। তাৰ পিছত দৰা ঘৰ মানুহ গৈ কিনে কৈছে জোকাই আছে ক নহ কৈছে আমি ছোৱালী নিদিওঁ। কৈছে তোমালোকে ডেট ফিক্স বুলি নহয়। আজিও কৈ হাঁহে তাৰ পিছত ছোৱালী নিদিওঁ, তাৰ পিছত বহুত ডাঙৰ মানুহ গৈছিলে হয়। এ কৰি মেলি কৈ তাৰপিছত লৈ আনিলে, আনিলেতো আনিলে। বাছত যোন বিলাক গৈছিলে, আমাৰ মানে আই- তহঁতৰ ঘৰ মাটি বাৰী বহুত নহয়, প্লামটো যে- ৰাতিখন গৈছে আনিব কাৰণে, প্লামটো আংগুৰ বুলি এনে- কোৱা চীগন দিছে, বাপৰে। এই মানে আমাৰ হেৰি দেউতাহঁতৰ- মাকহঁতে আৰু অঁ মানুহে অঁ প্লাম গছ জো- পা আঙগুৰ বুলি তামাম চিঙিছে, বাৰী ভিতৰত খাই বোলে তিতা লাগিল।
হিঁ হিঁ।
তিতা লাগে, এয়া জমনি মোৰ মাৰ কাহিনী বুইচা। তাৰ পিছত মই কওঁ বোলো- তুমিনো কিয় আহিলা? তুমিতো দেউতালৈ নাহা হৈও হয়, তুমি তিনদিন চাৰিদিন- খিলা কাপোৰ খুলি দিলা আকৌ দেউতাই গৈ আনিব যাওঁতে তুমি দৌৰি আহিলা ন? মোহ এৰিব নোৱাৰিলা। দগৰি হাঁহে তাৰপিছত হাঁহিত পৰি যায়।
সেই কিবা আচৰিত আচৰিত যেন লাগে।
আচৰিত মোৰ বিশ্বাস নহয় তাৰপিছত মোৰ আইতাও কৈছে মোৰ সেয়া সেই খুড়াহঁতেও কৰিছে কৈছে অ, মাৰে বিয়াত এনেকুৱা হৈছিল।
উম হুম হুম
তোৰ বাপেৰে ওলাই থাকিব দি বোলে নাযায় সে নাযায় নাযায় সে নাযায় উম।
নহয় মানে কিছুমান ক্ষেত্ৰত মানুহৰ মন চন ভাঙি যায় ন
ভাঙি যায় কাপোৰ খুলিকে খুলিকে লৈ পিনে শুই আছে ক।
আৰু সেনেকুৱা আৰু সেইটোতো সেইটো আৰু মানুহে ভাবে ন কিবা এটা দুখ আছে কাৰণেতো নিনিলে ন সেনেকুৱা কিবা এটা হৈ যায় মানে পিছত ৰাইজৰ মানে ৰাইজৰ মাজত মানে বহুত কথা ওলাই যায় পিছত।
কথাৰ ওলাই আছে ছোৱালী জনী কুলক্ষণি হে। এনেইহে এনেকুৱা হ'ল মানে আজিকালি অন্ধবিশ্বাসবোৰ সেইটো কথা পাতিছো আও এতিয়া তোমাৰ মা কত গল
মোৰ মা যেনিবা অকমান মানে ভাত পানী খালে যে হয়
উম।
এতিয়া অকণমান বিচনাত বাগৰিছে মোবাইলটোকে চাই আছিলে মোৰ তাত মোবাইল নাছিলেই তাৰপিছত তাৰপিছত মোবাইলটো চাইডত পেলাই থৈ দেখো অকনমান শুইছে নেকি সেইটো কাৰণে মই মোবাইলটো লৈ আহিলো।
উমহো ঠিকে আছে ভাইটি ক'ত গল
সি তাক পঢ়াই উঠিছোহে সি এতিয়া এনেই ৰাস্তা পিনে এপাক মাৰিব গৈছে আও আহিব আকৌ।
তোমাৰ কথা শুনে নে
একদম নুশুনে সেইটো কাৰণে আজি কাণত ধৰাই থৈ দিছিলো।
অ বা কাণত ধৰিছে যে আকৌ তুমি
নহয় নহয় কাণত ধৰাই কেনেকুৱা ধৰিছে আকৌ মানে মই টিউচন কৰাই আছিলো ইহত তিনজনী ইহঁত তিনটাই মানে ভুল কৰিলে ইহঁত তিনটাই ভুল কৰাৰ লগত ইহঁতে কাণত ধৰিলে। এতিয়া সিওটো ভুল কৰিলে এতিয়া সিও কাণত ধৰিব লাগিব সেইটো। সেইটোৰ লগত কো কোনো কম্প্ৰমাইজ নহয়। এনেই মোৰ কথা শুনে নে সি তাৰপিছত সেনেকে কাণত ধৰিছে আৰু তাৰপিছত ইহঁতৰ চুটি নোহোৱালে সি কাণত ধৰিয়ে আছে পোন্ধৰ বিচ মিনিট মান কাণত ধৰিছে। তাৰপিছত নিজে নিজে উঠি গ'ল মই একো কবই নালাগিলে মই ছুটিয়ে দিয়া নাই চাগে তেতিয়া সি সি উঠি বিন্দাছ।
উমহো হো অ হ'ব দিয়া আজিলে ৰাখা ৰাখো।
অ, অ, অ হ'ব দিয়া।